অ'।
বলো।
কি কৰিছা আজি?
হেই কি কৰিবি। এনেই বহি আছো আৰু।
অ'।
গৰমত।
খবৰ খাতি ভাল?
আছো আৰু এনেকে পকি ৰহি। অহ
তাৰপিছত হেৰি ক'ত ঘৰতে?
উম, ঘৰতে।
অ', অ'।
বাকী।
বাকী কি কৰিম হয়।
উম'।
আছো আৰু এনেকে।
অ'।
অ' হেৰি অ' কিবা জয়শ্ৰীৰ বেমাৰ হৈছে নেকি ফোন কৰিছিলি যে ন' তই?
উম, গা ভাল নাই কৈছিলে।
অহ' কি হৈছে?
এনেই কিবা কিবি জ্বৰ চ্বৰ এনেকুৱাই হব চাগে বতৰ কিবা কি হয় হৈছে ইমান ভাল কে নাজানো গা ভাল নহয়। বুলি কলে তাৰপিছত এতিয়া মানে বহুতে কথা পাতিলো।
অ' ইয়াত নে তাত মানে ডাইৰেক্টত?
উম, ডাইৰেকত ই নকৰিলো গা ভাল নাই বুলি কোৱা দেখি। এইবোৰ কথাই পতিলো আৰু হেৰিটো স্কেনাৰ কিবা কিবি এনেকুৱাবোৰ।
আৰু হেৰি কি কয়?
খোৱা বোৱা
ক ইমান হেৰিয়ত খাব পাৰে হয়। নোৱাৰো দেই ইমান গৰমত খাবলৈ।
উম, হয় হয় গৰমত।
গৰম দিন
উম।
কেনেকুৱা আৰু?
উম, গৰম দিনত টেঙা বাহিৰে একো ভাল নালাগে নেকি?
তাকে অ' এইকেইদিন মাগুৰি বিল ফালে যাবলৈ কেনেকুৱা হৈছে ন'?
ইমান গৰমত সবতে গলেও মানে
আচল মাগুৰি বিলত যে সেই ঠাণ্ডা চিজনত যাবলৈ ভাল জান নে নাই?
উম।
মানে তেতিয়া চৰাই চিৰিকতি বোৰ আহে ন'।
উম।
এতিয়া মানে চাব লগীয়া একো নাই সেই তেতিয়া তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী সেই সেনেকুৱা টাইমত ভাল আকৌ।
অ' হয়।
উ, উম, আমি গৈছিলো নহয় যোৱা বছৰ নহয় এবছৰে গৈছিলো। অ' এবছৰে গৈছিলো আকৌ জানুৱাৰীত।
এতিয়া ইমান গৰমত গৈ কতো যাব মন নাযায় দেই।
সেইটো হয়।
উম
কিন্তু এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত তাত গৈ ভাল লাগে চৰাই চিৰিকটিবোৰ আহে ন'।
উম।
বিভিন্ন ধৰণৰ চৰাই আহে ন' তালে।
উম।
অ' তহঁতি গৈছিলি নহয় নাই যোৱা নেকি ববাহঁতৰ লগত?
মই মাগুৰি বিললৈ নাই যোৱা দিয়া।
অ', অ'।
গুইজান গৈছিলোঁ।
অ', গুইজান গৈছি
গুইজান ঘাটত?
অ', ঘাটলৈ গৈছো পিকনিক খাবলৈ।
উম, ঘাটত আগতেও গৈছো বাৰু পিকনিক খাবলৈ। সেইদিনাই ভণ্টিজনী আহিছিলে যে লৈ যাওঁ দেখাব কাৰণে বুলি গ'লো, ভাল লাগিলে গৈ।
ভাল নহয় অ' হেৰি
মাগুৰি বিল মানে সেইফালে মতা পুং সেই হেৰি গয়া টিঙৰ আছে যে সেইখনলৈ গৈছো বাৰু। আগতে বহুত দিন হ'ল যোৱা। এনাই ঘৰলে। এনাই আমাৰ চুম্পীৰ আমাৰ সৰুজনী খুুৰীৰ মাকৰ ঘৰত আছে নহয় ওচৰতে।
অ', অ', অ', অ', অ', অ', তহঁতৰ সেই খুৰী জনী ন সেইটোয়ে এইবোৰ জেগাবোৰ ভালে লাগে বাৰু হেইফালে।
উম, ভালে লাগে।
উম। তাৰপিছত হেৰিবোৰ ইমান ধুনীয়াকে নাৱত যে হেৰি কৰে।
উম।
নাৱৰীয়বোৰে ৰখি থাকে পুৰা। সেইটো এটা তাহাঁতৰ বিজনেচো হয় ন!
মাছ মৰা বা এইটো। আৰু চৰাই চৰাই চিৰিকতিবোৰ আহে নহয় ধুনীয়া ধুনীয়াকে।
অ', এ এনেকুৱা একদম ৰাতিপুৱা টাইমত আৰু সন্ধিয়া টাইমত বোলে বেছি ভাল লাগে আৰু। উম, তাৰ পিছত হেৰি ভেদ ফুলবোৰ ফুট থাকে। ৰাতিপুৱা টাইমত আৰু।
আমাৰ ইয়াতো ফুলিছিলে। এতিয়া কি হ'ল জানো পানী হৈ গ'ল যে আছিলে।
এইটো
নহয় এ সেই সেইকেইদিন অলপ দুদিনমানৰ আগত যে। তেতিয়া আমাৰ ধুনীয়া ফুলি আছিলে গোলপীয়াখিনি আৰু ইয়াত আমাৰ হেৰিটো আছিলে নহয়।
আহ নাওঁ আছিলে ন। অ', অ', ভেট ফুল অ', অ' উম, উম।
টা আছিলে মানে।
অ', সেই মাগুৰি বিলতো সেই গোলপীয়া এতিয়া সেই ভেদ ফুলখিনি ইমান ধুনীয়া দেখিয়ে মানে ভাল লাগি যায় আৰু।
উম।
এইকেইদিন খুব হেৰি হৈছিলে নহয় ভাইৰেল হৈছিলে।
উম।
উম।
তাকে।
উলাবি আক এদিন অহা বিছৰকে ওলাম ন।
অহা বছৰ মানে এইবছৰ ডিচেম্বৰ এনেকুৱা নৱেম্বৰ ডিচেম্বৰতে ভাল হ'ব চোন ঠাণ্ডাকে। এনেই যাওঁ বুলি ক'লে আৰু।
তাৰ পিছত উম চৰাইবোৰ চাবলৈ ভাল লাগিব ন।
উম।
নাৱত উঠিছিলো ফটো মাৰিলো। কিন্তু ভয় লাগে পানীলৈ মোৰ যিমান!
নাওঁ যে মই তেনেকে এই আহিয়ে উঠে গ'লে মানে সেই মানে আমাৰ এই স-এ আমাৰ খুুৰী মানে ভনীয়ে সৰুজনী মাহী যে মোৰ লগৰ নিচিনাই মানে। তাৰপিছত ন-নদীৰ ওচৰলৈ গ'লো, সিহঁৰ হ'ব সেই ওচৰলৈ গ'লো মানে বিললে। তাৰ পিছত এতিয়া মোৰ এতিয়া উঠিও নাই পোৱা। তাৰপিছত উ-উ-উঠিবলে মানে চলাবলে এতিয়া মানুহ নাই। নাই নহয় কোনো বান্ধি থৈছে তাতে এখন সেই তাৰপিছতেই মানে ল'ৰা এটা গৈছিলে দেই, ইহঁতৰ লগৰ বা দাদাক নে কোনোবা আছিলে।
উম,
অ', চলাব মাতিছে আচোন ইয়াক উঠা বিহি উঠি নাই পোৱা বুলি কলে। নাহে মানে সি উঠ ভাবো নাহে আৰু মোক কৈছে, কি এই চলালে বোলে নুঠিবি পৰিবিি পেলাব ই বোলে। তেনেউচা। হলেও কি কৰিলে, মইটো উঠি নাই পোৱা বুলি নিজে খুলিলে আৰু নিজে চলালে মানে, সিহঁতে আছিলে চাগে সেইখন। নিজে চলাই লৈ গ'ল আকৌ এডোখৰলৈকে, তাৰপিছত সি চিঞৰি আছে না এই নুঠিবি, নুঠিবি চিঞৰি আছে।
উম, তই চলালে ভয় লাগে দেই উঠিবলৈ।
ভয় লাগে, এনে অলপ দূৰ আৰু।
মোৰ হৈছিলে নহয় তেনেকুৱা ন দিন। হিম যাওঁতে।
উম,
উম, কেনেকুৱা ভয়ে ভয় উঠিলো এবাৰ।
উম,
প্ৰথমবাৰ উঠিছো আৰু।
উম, উম তেনেকে নাই উঠা, মই সেই অক - অকমান উঠাই।
অ', এই তাৰ পিছত উম, উম, উম। তাৰ পিছত আকৌ এই হেৰি মাৰ গুৰি যান এনেই আৰু। কিন্ত অ', গুৰি যান মানে সেই মাগুৰ বিলত। অকল ফটো চেচনহে আৰু ফটো মাৰিব।
আমাৰো সেই একেই সেইদিনা যাওঁতে অকল ফটো মৰাই হ'ল।
উম,
কো তেনেকে নাইয়ে ন।
নাই, নাই, উম।
উম,
আৰু নো কি আৰু সেইবোৰে স্মৃতি ন। ফটো মাৰি থোৱা কৰবাত গৈছোঁ। ত' ঘৰৰ মানুহবিলাকক দেখাব কাৰণে।
উম,
সেই তেনেকেও ভাল লাগে ন।
উম, ভালে লাগে।
তাৰপিছতহে উঠিছিলো, এদিন হে কৈছিলো যে।
উম, উম, অ', দেখিছিলো ভিডিঅ' চাইছিলো নহয়।
অ'। সেই শকত বা এজনী মোৰ জেঠাই ছোৱালীজনী আছিলে, উম। অকমানতে অ', অকমানতে পৰিয়ে যাও মুঠতে সেইজনিপা।
উম, উম। বেছি হেৰি হলেও বেয়া মানে, মানে চবফালে সমান হ'ব লাগে।
অ', সেইটোৱে। আমাৰ জেঠাইজনী জেঠাইৰ ছোৱালীজনী শকত উম, ওখ চাপৰ হয় ন। মানে চলাবলৈও বেয়া পায় ন সেইবোৰে, মানে হেলনীয়া হৈ যায় টোলুঙা নাও ন।
ইমান ধুনীয়া চৰাই মাত আহিছে যে?
উম, আমাৰ চৰাই ইমান কি আছে আকৌ। আমি চৰাইৰ বিষয়ে কথা পাতিলোঁ যে।
উম, আমাৰ আহে বহুত ধুনীয়া ধুনীয়া এই ইমান সৰু সৰু চৰাইহে নে কচু পাতৰ তলত লুকাই থাকে এনেকে কৰি। টো মেটেকা আছো যে মেটেকা পাতলৰ তলত
খুব আহি দেই আমাৰ অ' অ' এতিয়া গছ চব বৰ উঠি আছে পৰা চিক চিক চাক চাক
উম। আমাৰো সৰু সৰু ভাল লাগে ডাউকৰ মাত ডাউক চৰাই যে। এনেকুৱা মাত ৰাতি হ'লে, এতিয়া এতিয়া এই ভেকুলি যে বৰষুণ চিজনত একদম আমাৰ পুখুৰীৰ ওৰচত বেছি বেছিকে মানে কান্দে পুৰা।
এনেকুৱা এই ডাঙৰ ভেকুলীটো খাই যে খাৱনে নাই?
নেখাওঁ, উহো। বহুত কেতিয়াবা এদিন এ অপমান হেৰি খাই পাইছা নেকি? মোৰ খাই নাই পোৱা নধৰে আমাৰ কোনোও।
মইও খাই নাপাওঁ মোৰ ঘীণ লাগে দেই। এদিন লগৰ ছোৱালী এজনীয়ে খাই আছিলে ওচৰতে।
উম।
আ আ নাখাবি আ নাখাবি বুলি মই এনেই ৰখিহে দিলোঁ মানে।
উম।
নাখালোঁ দেই ঘীণ লাগে সেইবোৰ খাবলৈ।
উম।
সেনেকুৱাবোৰো যে খাই বুলি মই তেতিয়াহে গম পাইছো নহয়।
মই গম নাপাইছিলো চোন আগতে। ইয়াত মানে বিচাৰি পায় নাই নাপায় নাজানো গধূলি হ'লে এতিয়া লাইট লৈ আহিব আৰু গোটেইখিনি। চবফালে সিফালে লাইট মাৰিবই। মাত শুনো কেতিয়াবা কেতিয়াবা। পায় নে নাপায় নাজানো এনেই হ'লেও আহে কিছুমানে বাৰু।
অ', অ'। চাবি আকৌ তইও অ' চাওঁ চাওঁ মইও মই ধৰি চাওঁ
এ মই ক'ত বাহিৰলে যাবলৈ সময় পাওঁ। মোবাইল চাওঁতে যায়।
তই মোবাইল নাচাবি আৰু চকু বেয়া হৈ যাব।
নহয় ইমানকে নাচাও বাৰু জানো যি সময়ত অকমানে চাও কাম বন কৰি মেলি অলপ দেৰি।
উম আৰু কেতিয়াবা চাবলৈ মন যায় ন ইমান
উম, এইকেইদিনো বহুত দিন মই ৰিলচ চিলচ একো চোৱাই নাই মানে বহুত। কেইবাদিন হ'ল।
মানে এনেই এইবোৰ ৰিলচ
উম, নেলাগে বাৰু টাইমতো এনে যায় আৰু একো ভাল কথা নিশি আমি এইবোৰ নাচাখিনি দেখো। কেতিয়াবা টাইম পাছ কৰিব কাৰণে মনতটো ভাল লগাবৰ কাৰণে চোৱাতো বোলে কথা। আমি যে যেতিয়াও চাই থাকো যে সেইটো একদম ভাল নহয়।
উম।
উম, কিমান দিন হ'ল চৈধ্য দিন মানতো হ'বই চাগে এতিয়া মোৰ ৰিলচ বা এনেকুৱা ষ্টেটাচ সেইবোৰ বেছিকে নোচোৱা। উম, ফটো আছে বাৰু অলপ ইমান বেছি নাই।
ফেচবুক চেচবুক চব দিলি
ফেচবুক টো উঠাই দিছিলো দে, এনেই কেতিয়াবা খবৰ বোৰ পাব কাৰণে থৈ দিছোঁ। ইনষ্টাটো নাচাওঁ বাৰু। উম, উম, হলেও চোৱাই নাই মই বহুত দিন। কিবা এটা খবৰ পালে মানে ঘপকে পাই যাও এইটো।
উম, অ', মানে আচলতে কি হয় আজিকালি যে ফেচবুক যোগেদিহে এতিয়া গম পাও মানে।
উম, উম, উম।
আচলতে ফেচবুক থাকিলেও ভালেই এপাকে যে।
উম, কিন্তু বেয়া বোৰো চাব নালাগে ভাল ব চাব লাগে সেইটোয়ে কথা নহয়, আমি আচলতে শিকিব পৰা বস্তু বহুত আছিল ন, মোবাইলৰ পৰা হ'লেও। কিন্তু এতিয়া আমি বেয়া খিনি চাওঁ যে। উম, ভালখিনি ল'লে। একদম ভাল বস্তু বুলি ক'ব পাৰি, গোটেই পৃথিৱীখন সোমাই আছে ন এটা মোবাইলতে এটা।
সেইটোৱেই, সেইটোৱেই চোৱাচোন কিমান নেদেখা মানুহ।
কিমান দূৰৰ, দূৰৰ পৰা আমি উম, পৃথিৱীখন ইমান সৰু হৈ গৈছে এটা হাত হাতৰ মুঠিতেই ধৰিব পৰা এনে হৈছে নাই কোৱাচোন?
সেইটোৱে, সেইটোৱে।